হেল্ল',
কোৱা।
কি কৰিছা।
শুই আছোঁ।
ভাত খালা।
না আজি ভাত খোৱাই নাই।
অ কিয়।
উম চিকেন পোলাও খাইছো খোৱাই নাই ভাত,
অ
ভালে আছা?
আছো দিয়া।
ক'তো যোৱা নাই ওলাই।
বৰষুণ চোন।
অ সেইটো।
ৰবা বৰষুণ দি আছে।
কালিও দিছে এতিয়াও দি আছে।
কিয় তুমি ওলাই যোৱা কথা আছিল নেকি।
নাই।
ত,
ক'ত নো যাম।
নোৱাৰি আৰু এই বৰষুণত যাব তুমি ভাত খালা।
অ খাই শুইয়ে আছিলোঁ উঠিলো
হা হা কিবা বৌলা
হেল্ল'
কি কলা।
মানে খাই শুইয়ে আছিলোঁ উঠিলো।
অ কি হেৰে খালা।
মাছ বনাইছিল।
মাছ আমাৰ আজি নাই মাছ ছাছ
উম
মায়ে দোকান যোৱা নাই
আহিল অলপ আগত চানডে না এনেই খুলিছিলে অকল ভাত বিক্ৰী কৰিছে
অ
সেই কাৰণে
উম
কোৱা বাকি
কবাত ওলাই যাবহে মন গৈছে জানানে
এই এইটো ৱেডাৰত সেয়া ফুচকা খাব মন যায় না মইতো ভালেই পাওঁ ফুচকা খোৱা
উম ক'ততো যাবা লগত লগৰজনী আহিলে যাব পাৰিলো হয় নাহিব ন বৰষুণ দি
হয়
আমনি লাগি যায় ঘৰত থাকি থাকি
আহা নহলে আমাৰ ইয়াতে
এতিয়া আৰু ক'ত যাম কোৱা বৰষুণে দি আহিছে আকৌ যদি বেছি জোৰে দি দিয়ে
সেইটো হয় বৰষুণ দি আছে কেনেকেনো আহিবা ন বানপানী হব ইফালেতো বানপানী হৈছে
তাকে কালি যাবা নে ইণ্টাৰ্ণশ্বিপ কালি ইণ্টাৰনশ্বিপ যাবা নে
অ যাব লাগিব অ মই কৈছিলোঁ যে যোৱা কালি গাঁৱত যাম বুলি
উম কোন দিনা ফিক্স হ'ল গাঁৱত যোৱা
অ শুনাচোন কাইলে বোলে হেৰি এটো হেৰি কৰি দিব দিছে উম এয়া কি কয় এইটো
কি অ
এই কালি মানে লগৰ দুজনী মানক যে ইণ্টাৰনশ্বিপৰ তাতে ৰখাইছিল আৰু খাই পিনে উম নতুন এখন লঞ্চ হৈছে বোলে সেইখনৰ কাৰণে ৰখাইছিলে সিহঁতক খাবও দিছে আৰু এটা কথা শুনিছো কি ইণ্টাৰ্নশিপ শেষ হলে ছাৰ হতক- কিবা ট্ৰিক দিব লাগিব মানে খুৱাব লাগিব অ
অ
ত খোৱাম ন কালি কেক খুৱাইছে বোলে আৰু আমাৰ আগত যোনে বি বি চিত গৈছিলে বি বি চিত আছি- আছিল যে সিহঁতে বোলে হেৰি কি কয় এইটো অ পায়স খুৱাইছে চাহ খুৱাইছে মিঠাই খুৱাইছে
অ
তাকেই ৰবা
আমাৰ বা কি কৰে চাৰে
আহি কাৰনেতো আমাক কৈছিল ন যোৱ কালি হেৰি কৰাৰ কথা কিবা খোৱা কথা মানে ইনডাইৰেক্টলি সেইটোয়ে কৈছে
অ
খুৱাম দিয়া ন লগ হৈ
অ অ
নহলেতো নহ'ব এনেকে
তাকেটো বৰষুণটো জোৰে আহিলে দেখিছা নে
জুৰে আহিছে নেকি মাজে মাজে বেলেগ বেলেকে দিয়ে নেকি?
অ অলপ ৰখিছিল আকৌ দিছে
মানে বেলতলা চাইডে বেছি কৰি আছে আহ মানে বেলতলা চাইডে
অ
হেৰি কৰে বেছি জুৰে দিছে।
ইয়াটো অলপ জুৰে দিছে
আমাৰ ইফালে কম আছে।
কালি কল কৰিবা যোৱাৰ আগত
কৰিম দিয়া যেতিয়া যাওঁ।
অ
কলেজ খোলিলে হ'ল আৰে ঘৰত থাকি পইচা নোযোৱাইছে
কলেজো যাব মন নাযায়
উম সেইটো খুলিলে আকৌ যাব মন নাযাব। খুলিলে আকৌ যাব মন নাযাব।
সেইটোৱে আছো মই কি কৰো ভাবি আছ
মোৰতো ফ্ৰি এডমিশ্যন নহয় কি যে কৰিম
তাকেতো
কোৱাকেই তোমাৰ এইটো পেটটেৰি কৰি আছে
শুই আছে কি।
অ ভাত খালেহি?
অলপ আগত ভাত দিলো আজি ভাতে খোৱা নাই
কিয় বা
নাজানো কিয় বা
উম
খাবই মন কৰা নাই।
অ
আও
আমাৰকেইটাও শুইে আছে পোৱালি কেইটা ভাত চাত খাই
দিনত আৰু ভাল লাগে ন সিহঁতৰ লগত শুই
অ
তাকে
লোৱা নে বিচনা বিছনাত লোৱা নে? বিচনাত লোৱা নে নাই?
লও মাজে মাজে নলও
অ
বিচনাত লও মানে, ই নুঠে বিচনাত। চোফাতে থাকে বেছি। বৌএ মানে মাৰিছিল তাক। সেইকাৰনে
উম। আমাৰ কেইটাক কিমান বিচনাত উঠাব নিদিয়ে ঘৰত
মোক দি ই নুঠে এই নিজে নুঠে মই উঠাও বিচনাত লও না কোলাত কিয় নল'ম বা খালি আগফালৰ বিচনাখনত নলওঁ মানে মাইনা শুৱে যে সেইখনত
অ
আমাৰ আকৌ বোন্দা মেকুৰী এটা আছে, সি আকৌ বিছনাতেই শুই থাকে অনবৰত।
অ' এই চোফাত শুৱে। তাৰ বিচনা আছে মানে, সৰুৰ পৰা অৰিঅ'ক মই সেয়াৰ বিচনাত দিয়াই ট্ৰাই কৰিছো ন? সেইকাৰণে মানে তাতেই আছে।
অ'।
উঠাম বিচনাত, মায়াটোৱে বেলেগ নহ সিহঁতৰ!
উম। কিবা খাব মন গৈ আছে ন? ম'ম' খাব মন গৈছে কিমান দিন খোৱা নাই জানানে?
মই ৰোল খাই ভাল পাওঁ।
ৰোল চবৰে ভাল নালাগে। মোৰ হেৰি ভাল লাগে, পিজ্জা।
অ'। মই ভাল পাওঁ, ৰোল বহুত ভাল পাওঁ।
এই চব জেগাৰ ভাল নালাগে।
কি ডাঙৰ দিয়ে না! পুৰা জুচি টাইপৰ। আ হা হা হা। খাওঁ নেকি কালি!
খাব লাগিব। যাম দিয়া একেলগে। এতিয়া আকৌ আমি উ কি বুধবাৰৰ দিন, মানে মঙলবাৰৰ দিন ছাৰহঁতক খোৱাবা নে? একেবাৰে বিশদিন কমপ্লিট হোৱাৰ পিছত। ত খুৱাবা?
কমপ্লিট কৰি কিনে খোৱাম।
কিনো খুৱাব লাগে! আমাকহে খুৱাব লাগে ন?
অ' ছাৰ ইমান ধনী মানুহ।
কিবা কৰো এতিয়া!
কিবা ক'লে সেইটোৱে!
এ লগৰজনী আহিলে ওলাই গ'লো হয় অ'। এতিয়া তাই ক'ব এই নাযাও বৰষুণ দিছে।
বৰষুণত আৰু ক'ত যায়, নালাগে যাব। বানপানী হ'ব ঘৰতে থাকে। ঘৰত থাকাই ভাল।
তাকে, উম।
মিঠা হ'ল।
হা!
পিঠা হ'ল?
অ' লিখাই নাই জানানে? আজি লিখিব লাগিব। আমাৰ, আমি যদি কালি যাওঁ, কালি আৰু টিউচ ডে'লে কেইদিন হ'ব, ছেভেনটিন ডেইজ হ'ব ন?
সোতৰ নহয়ে যায়, কিনো একঘণ্টা আমি দহটাৰ পৰা চাৰিটালৈকে দিম। তেতিয়ালৈকেতো হৈয়ে যায় না সোতৰ, সাত। ঘণ্টা।
অ'।
কিমান চাৰে। মই কেনেকে আহিম চা বয় কালি মই পৰহি যাম হে বুধবাৰে দিন যাম।
উম।
কিন্তু আক কৈছো কৈছে বিশ তাৰিখ আহম মই বিশ তাৰিখে নাহো মই পচিছ তাৰিখ ছাব্বিছ তাৰিখ মে আহিম ইমান জল্দি মই নাহো।
মোৰ পইচা এনে যাব।
অকলে যাবা।
ভাবিছোঁ।
মায়ে দিব যাব।
আৰুচোন গাঁৱৰ পৰা, চিনাকি বাছ আছে যে। একো নহয় মানে অৰিয়ক যিখন বাছ লৈ যাওঁ দুই বছৰৰ পৰা। সিখন বাছত যাও ন পুৰা চিনাকি হৈ গৈছে সিখনতে যাম।
ঠিকে আছিল।
হাই
ঠিকেই ৰেলত নোযোৱা ন।
ৰেল নাযাওঁ তাক লৈ। ৰিজাৰ্ভেশ্যন কৰিলে যা ভটৰ টাইমত ৰিজাৰ্ভেশ্যন কৰা আছিল গৈছো। এতিয়া নৰ্মেল জেনেৰেলত যাব পাৰি কিন্তু নাযাও আৰু মানুহ বহেনা ওচৰত।
উম ভাল নাপাব পাৰে।
সেকাৰণে নাযাওঁ।
কলেজ খুলিলে সদায় যাবানে?
এডমিশ্যন আছে আমাৰ।
নহয়, নহয় কলেজ যেতিয়া খুলিব ৰেগুলাৰ যাবানে?
ফিফছেম পালো এতিয়া আৰু সদায় নাযাওঁ।
উম।
দেৰি দেৰিকে যাম সদায় যোৱা ক'ত হ'ব।
সেইটোৱে। বেকৰ একজাম যো দিব আছে মোৰ।
মাজত দিলোঁ কি বা হয়।
অহ। ৰিজাল্ট বা কেতিয়া দিব ফৰ্থ চেমৰ।
ফিফছেমৰ উঠাৰ আগে আগে।
অ নি।
তহঁতি ফিফছেমত অ তোমাৰ প্ৰব্লেমটো নৰ।
উম।
আছে।
ঠিক কৰিবই পাৰা নাই সেইটো।
আধাৰ কাৰ্ড টো ঠিক কৰিব ব'লা না মোৰ লগত মই চিনি পাওঁ তো।
যাম দিয়া।
এইকেজিনতে যাওঁ নহ'লে।
অ কালি তোৰ ইণ্টাৰ্নশ্বিপ আছে ন তুমি গাঁৱৰ পৰা আহি লোৱা।
অ হ'ব। বিপুইচা নলয়তো খালি এশ টকা ল'ব নেকি এটা এশ টকা ললে হেৰি হৈ যায়।
অ।
বেছি পইচা নলয়।
কালি যে চব জাগাতে ইমান পানী হৈছে মোবাইলত দিছে ন।
গীতানগৰৰ থানাত পানী, কে জি এমটিত পানী।
উম।
চবতে পানী।
ভৰি গৈছে একদম আৰু বহুত দেৰি লৈ দিছিল তো।
উম একেটা। কি হব।
আমাৰ ইণ্টাৰ্নশিপ টো শেষ হলে ক'ৰবাত যাম দিয়া।
এই আমিতো গা ধোৱা কথা আছিল ন পানীৰ ড্ৰিমলেণ্ডত। অ হয় আৰু কেখ যাব, তোমাৰ পাপাৰ বেমাৰ
উম।
মোৰ আকৌ ইফালে যাব লাগে ভাইটিৰ এক্সিডেন্ট হৈছে।
উম।
কিবা কব।
সেইটোয়ে কিবা নহয় এটা প্ৰব্লেম থাকে।
আশা কৰো মোৰতো নহয়ে চোৱা মোৰ যেতিয়া যেতিয়া পইচা হাতত নাথাকে মোৰ যি থাকে মই দুজন চলো।
মই মই নিজে চলো অৰিঅক চলাও মই এতিয়া নিজৰে বস্তু লওঁ নে এতিয়া তাৰে বস্তু লম। সেইকাৰণে মানে মোৰ নহয়ে সেইটো ফ্ৰেড বোৰে ভাবিব পাৰে মই চিকদা মই চিপচ কিন্তু মোৰ যিটো পিৰিছটিতি মই হে গম পাওঁ।
অহ।
মোক কেনেকে নিদিও আৰু মোৰ তেনেকা একো ইনকামো নাই। কামো কৰিব নিদিয়ে। সেই পঞ্চাশ টকাত দি এশ টকাত দিয়ে সেয়া লৈয়ে থাকিব লাগে।
এ মই তো ইণ্টাৰ্নশ্বিপত গ'লে পঞ্চাশ টকা লৈ যাওঁ।
ইমান দূৰ যাও এশ টকা এটা লৈ যাওঁ।